হেল্ল'
হেল্ল'
ধ
ইয়াত কিন্তু কোৱালিটিটো কিবা ভাল মানে কথাৰ
অঁ অলপ আৰু ইমানো ভাল নাপাও
তোৰ পাপা আৰু তোৰ মুখখন একদম মিলে তোৰ মা আৰু তোৰ মুখখন একদম নিমিলে
অ এইটো মোক চবেই কয়। এই ভুল হয় অ হয় দে কিযে কথাবিলাক
তোমাক সুধি মা তুমি এডপটেড নেকি? এ হে ইফাল লগৰ বেজটো এতিয়া এইফালে গুচি আহিল। ভয়হে লাগে যোনফালে থাকে। কি হ'ল। শুনি আছ নে? হেল্ল' শেষ হেল্ল' হেল্ল' হেল্ল'